হ হেল্ল'
অ
উম কোৱা উম শুনিছো শুনিছো কোৱা
উম
কি কৰিছা?
মই এনেই আছো তুমি
মই বাহিৰতে খোজকাাঢ়িয়ে আহিছো।
অ তুমিতো একো কামত ব্যস্ত হৈ থাকা নাই
নাই মই এনেই আছো
উম
উম কোৱা
অ গৰম এইফালে কাৰেণ্ট টো নাথাকে ভালকে
কাৰেণ্টটো কৈয়ে থাকে কাৰেণ্টটো বাৰ বাৰ অহা যোৱা কৰি থাকে ফোন চাৰ্জৰ লগত প্ৰব্লেম তাতে গৰম
উম আমাৰো ইয়াতে
হম
ট্ৰান্সফাৰ্মাটো গ'ল কালি ৰাতি আজি দিনটো লাইট নাই অ এতিয়া আবেলি টাইমতে আহিছে
এইটোয়ে বিচনী মাৰি থাকিব লগা হয়
উম বিছনি মৰি মাৰি
সেটোয়ে বহুত গম দিছে।
বহুত বাহিৰতো বহুত গৰম আমিতো অলপ ঠাণ্ডা পাইয়ে আছো।
অ হয় বাৰু ইয়াতে ঠাণ্ডাই আমাৰ গছ গছ আছে ন। এই তোমাৰ গুৱাহাটীত বহুত গম গম পোৱা
অ আৰু গুৱাহাটীত উম আৰু বৰষুণ দিলেতো বানপানীয়ে
সেইটো এ বৰষুণ দিলে বানপানী তাতে এই টাতে ড্ৰেইনেজ
উম একদম নহয়
সেইটো আমাৰ জেগাখনৰ ওপৰত আছে ন ওপৰত থকা কাৰণে ধৰা আমাৰ ইয়াত বানপানী হোৱাটোও কম অলপ
উ গুৱাহাটীত মানে অ গুৱাহাটীৰ মানুহখিনিয়ে লেতেৰা কৰে সিহঁতে চৰকাৰকহে গালি দি থাকে কিন্তু নিজেই লেতেৰা কৰে সেইবিলাক সেই
হয় বাৰু তাৰ মানুহখিনি মানে কত থাকিব নাজানে বহুত লেতেৰা কৰে জেগাবোৰ
উম
সেইটোয়ে ম তাত যোৱা ধৰা প্লেন হৈ আছিলে তোমাৰ এইখিনতে মোৰ লগৰ মানে তাতে কাম কৰে ফ্লিপকাৰ্টৰ ক কাম কৰা বলা তাতে মোক কৈছিল দে ৰুম লৈ কিনে থাকিম বুলি কৈছে ব'লা ওলোৱা একেলগে যাও কাম কৰিম থাকিম তাতে
উম
তাকে আম ঘৰ পৰা নিদিলে আ মোক
উম গুৱাহাটীত কামৰ কাৰণে আহিব লাগিব এনেই মানে থাক আহিব নোৱাৰা মানে অশান্তি লাগি যাব তোমাক
পুজি গৰম মানে থাকিব মন নোযোৱা হৈ যায় মানুহখিনিৰ পৰা সেইটোয়ে সেইকাৰণে তাত নগলেও ঘৰতে কিবা এটা ব্যৱসায় কৰোঁ বুলি ভাবিছোঁ
অ
উম মই মাছৰুমটোৱে কৰ ভাবিছো কিন্তু ইমান এটা নাজানো কেনে কি কৰিব লাগে
মই কিন্তু মাছমৰ কৰিছিলো অ জানুৱাৰীত কৰিছিলো মোৰ মাৰ্চ লৈকে আছিলে তিনি মাহ থাকে তাৰপিছত আৰু মই এতিয়া কৰাই নাই ম মাৰ্চালৈকে উম মই অকনমান এনেই ট্ৰাই কৰিছো উ
কি কি কৰিব লাগে কোৱাচোন‌
মই মাছৰুমতটো মানে অ হেৰি মাছৰুমৰ মানে কি হ'ল এ গৰমৰ চিজনতটো কৰিব পাৰি কিন্তু অ অলপমান পানী চানীৰ ক্ষেত্ৰত অকমান পানীতটো বেছিক বেছিকে দিব লাগে আৰু কিজানি
অ পানী
উ মই কৈছিলো‌ মাত্ৰ মই বহুত কৰা নাছিলো মাত্ৰ সাতটাহে কৰিছিলো আ তাৰ মানে মই মানে টেষ্ট কৰি চাইছিলো যে হয় নে নহয় এইবাৰ হলে মই নেক্স ডাঙৰকে কৰিম আৰু
অ কি মানে এতিয়াও কৰি আছা নে নে তুমি এইটো বিক্ৰী কৰি দিলা
কৰিলো কিন্তু এতিয়া মই অকমান টাইম ৰৈছো কাৰণ এতিয়া সময় অলপ প্ৰব্লেম হৈছে কাৰণ মই এতিয়া ভাবিছো ডাঙৰকে কৰিম কাৰণ অ এতিয়া যিহেতু আগৰ এটাও মানে মই ভাবিছিলো সাত মই কলো ন দহটা নে সাতটা লগাইছিলো কি গোটেই কেইটাই মাছ লাগিছিল মই মানে আহ ভাবিলো যে এতিয়া যিহেটো ভাল হৈছে সেইটো মই কৰিব পাৰিছো মই এতিয়া ভাবিছো ডাঙৰকে কৰিম
তোমাৰ দহটা বেগ কৰিছিলা সেই দহটা বেগত তোমাৰ কিমান লাভ ওলালে
অঁ মই তেনেকুৱা মই বিক্রী কৰিছিলোঁ কেজি থ্ৰী হাণ্ড্ৰেড ৰুপিজকে
উম
কিন্তু মই কম ওলাইছ ছিলে দছটাৰ পৰাতো পাৰ আহ ফৌৰ চাৰি এটাৰ এটাতো চাৰি পাঁচ কেজিকে ওলাইছিলে
বাহ বহুত ওলাই ন
অ তিনি মাহ ওলাই আৰু মোৰ মাছৰুম তিনিমাহ ওলাই আৰু মোৰ মাছৰুম কেইটা বহুত ডাঙ ডাঙৰ ডাঙৰকে ওলাইছিলে অ তিনি মাহ ওলাই উম কৰিব লাগে কি মানে ঠাই জানে নে
উম খেৰ
অ খেৰ সেই আনিব লাগে আনিকিনে মানে সৰু সৰুকে কাটিব লাগে বহুত ডাঙৰকে কাটিলে মানে অলপ প্ৰব্লেম হয় সৰু সৰুকে কাটি তাতে চূণ চুণ আৰু হেৰি অকণমান নিমতিতাৰ পাত দিব লাগে কাৰণ বেছি দিব নালাগে নিম তিতাৰ পাত
অ নিম তিতাৰ পাত
কাৰণ এই যে পৰুৱা বিলাক থাকে আৰু সেইবিলাক থাকে সেইবিলাকৰ পৰা ওলোৱা বিলাহ মহো যায় মানে তাত মাখি বা যিকোনো আৰু তাৰ কাৰণে অকণমান মানে নিম এখিলা দুখিলা মান নিম তিতা পাত দি কিনে সিজাব লাগে লাগে অকণমান নিসিজালে তুমি যদি সিজাব নিবিচাৰা তেতিয়াহলে বহু বস্তাত ভৰাই কিনে এ চ হেৰিটো সেটো বস্তাত ভৰাই তুমি চূণ পানীত তিয়াই থৈ দিব পাৰা এৰাতি বা দুৰাতি
নিসিজালেও মানে চলি যাব
অ তাৰ পিছত সেই গোটেইখিনি মানে অলপমান অ ছাঁ থকা ছা থকা জেগাত ধুনীয়াকে উলিয়াই কিনে ঢাৰি এখনত উলিয়াই কিনে দুদিন মান ৰ'দ দিব লাগে তাৰ পিছত অলপমান চূণ আৰু অকণমান চূণ মানে হেৰি কৰি দিব লাগিছিল তাৰপাছত তিয়াই দিব লাগে মানে
অ অ
তাৰ পিছত অলপমান পানীতো যোৱাৰ পিছত বহুত পানী যোৱালৈকেও থাকিব প দিব নালাগিব কিন্ত ফিভটি পাৰ্চেন্ত বা ছিক্সটি পাৰ্চেন পানী যোৱাৰ পিছত তুমি সেই বা লোৱা এই মাছৰুমৰ কাৰণে বেগ পায়
উম
অ মই ফৰ্টিনন বাই ফটিনন ই ত টুৱেন্টি ৱান নে তেনেকুৱা আনিছিলোঁ অ প্লাষ্টিক প্লাষ্টিক বেগ পায় তাতে মানে তল খালে ৰবৰেৰে ফাৰ্ষ্ট বান্ধি লয় তাৰ পিছত উলোতাই দিব লাগে হেৰিটো
উম
মাছৰুম বেগটো তাৰ পিছত তাতে আধা আধা দিবা কিন্তু যিমান সেচিব লাগে বতাহটো উলিয়াই দিব লাগে। তাৰ কাৰণে তুমি আগতে তেতিয়া দুবাৰ মান তুমি এ ভৰাবা নহয়, অলপমান লেয়াৰ এটা হ'ব নহয়, তাৰপিছত দুটামান ফুটা কৰি দিবা
তাতে মাছৰুমৰ গুটি দিব লাগে নে? নে নিজে হয়।
অ মাছৰুমৰ গুটি দিব লাগে। মাছৰুমৰ গুটি মই কিনিছিলো, অ মই ডিব্ৰুগড়ৰ পৰা লৈছিলো দেই
অনলাইন লৈছিলা নে, নে অফলাইন?
হয়, মোৰ লগৰ এজনে কৰিছিলে মই তাৰ পৰা লৈছিলো। গতিতে মই মাচৰুম খিনি সি যিহেতু পোষ্ট কৰী পঠাইছিল গতিকে মোৰ মিশ্ৰণ খিনিত দুশ পনচাস টকা এটা লৈছিলে হয়তো বাহিৰত কিনিলে অলপ কম হব পাৰে।
অ, অ। তুমি ইনভেষ্ট কৰিছা? ছিলানে মানে কেনেকে কৰিছিলা? বেছিকে ইনভেষ্ট কৰিছিলা নে, নে কমকে কিমান ইনভেষ্ট কৰিছিলা মানে ক'ব পাৰিবা নেকি, ধৰা একদম ষ্টাৰ্টিঙৰ পৰা কেনেকে কি কৰিছা আৰু বাকী এক্সট্ৰা ৰুম লাগে নে-নে কি সেইবোৰ।
অ ৰুম মানে অ তোমাৰ তেনেকুৱা ৰুম লাগিব অ অকনমান মানে ৰ'দ নপৰা ৰুম। অকমান চাই চা থাকে। তেনেকুৱা টাইপ মই কি অ তুমি এক্স্ৰা ৰুমো লব পাৰা। আ ন নহলে মই কি কৰিছিলো মোৰ মানে পাৰ্টিচন আছিলে দুখন। মই এটা ৰোমৰ মাজত পাৰ্টি ন্দ কিনে চাৰওফালে গ্ৰন এ কাপোৰ মাৰি দিছিলো। যাতে মানে অলপ হেৰি হয় আৰু আন্ধাৰ টাইপ হৈ যায়।
অ ৰ'দো মানে পাব নালাগে আৰু চাগে।
অ বাহিৰে তুমি সেই দি দিব লাগিব। য সোমাব লাগে, তুমি তেনেকুৱা কৰিবা। মোৰ বহুত পইচা যোৱা নাছিলে কাৰণ বেগ কেইটা মই একৈশটা বেগ পাইছিলো কিবা টকাত। মোৰ খুব বেছি ইনভেস্ট আছিলে তিনিশ টকা এটা।
অ তোমাৰ লাভ কিমান মান হল?
মোৰ লাভ, মই থ্রি হানৰেদ কে কেজি বিক্ৰী কৰিছোঁ। মই খুব বেছি মই বেছি বিক্ৰী নকৰিলেও, আহ ছয়-ছয় কেজি খাট কিলোমানটো কৰিছোঁ মই বিক্ৰী।
বা, প্ৰফিট হৈছে মানে ন, ইনভে উইদাউট ইনভেষ্ট?
অ, তুমি কৰিব পাৰা কাৰণ বহুত আৰু মানে বহুত লাগি থাকিব নালাগে হা। সেই সেইদিনা বনালা যে বনন বনোৱাতো আ, মই বানালে তোমাক মই দেখাই দিব পাৰিম। সেইখন বনাই কেনে তুমি ফিফটিন দেইজ থৈ দিলে হল এখন কাপোৰ ধাকি। দি কিনে মাটিত।
উম।
ফিফতিন দেইজৰ পিছত ওলোমালে হ'ল। ওলোমাব লাগে নহয় ওলোমোৱাৰ পিছত। তোমাৰ আহ কৰবাত দহ পোন্ধৰ দিনৰ পাছত পানী স্প্ৰে কৰিব লাগে
উম
তাৰপিছত তোমাৰ ওলাইে যায় দুদিন তিনি দিন পিছত ধুনীয়াকে
তাকে মোৰ মই মানে কৰিম কৰিম ভাবি আছিলোঁ মই কৰিব হোৱা নাই মানে ধৰা মই ভালকে নাজানো মোক কবলৈও কোনো নাই গাইড কৰিবলৈ কাৰণে এতিয়া কিছুমানে কৈছে তাতে মেডিচিন দিব লাগে কিবা কিবি সপ্তাহে সপ্তাহে মেডিচিন দি থাকিব লাগে কিছুমানে কৈছে পানী দি থাকিব লাগে আকৌ কিছুমানে কৈছে তোমাৰ ধৰা ফেন চলাই থব লাগে এনেকে কিবা কৈছিলে মই মানে ধৰা কনফিউজ হৈ আছিলো বুজিছা নহয়
কিন্তু মোৰ বুধে মেডিচিন দিব নালাগে কাৰণ আমি যিহেতু এইটো এটা ঘৰুৱা পদ্ধতি কাৰনে তুমি বহুত কৰা কিজানি মেডিচিন দিব পাৰিছেগে নিম তিতাটো যে কলোঁ পেতুৱে বহুত খিনি মেডিচিন টাইপ হৈ যায়
অ অ
তেনেকুৱা আৰু
মোক তুমি কবাচোন মই তোমাক দেখাম মোৰ ৰুম এটা আছে ৰুমটোত মই মানে ডাঙৰকে কৰি ভাবিছো এনেকে বাহঁ লগাই লগাই হয়তো মই ৰুমটো ডাঙৰ আছে ত্ৰিশ চল্লিশটা মান একেলগে কৰি দিব পাৰিম মই
অ আৰু লাভো হয়
হয় বাৰু শুনি কেনে লাগিছে ইমান এটা তুমি ইনভেষ্টটো কৰা নাই খালি গুটিটো কপা ল'ব লাগে কেনেকে সে সেইবোৰ মানে গম নাপাওঁ মই
গোটেইটো তোমালোক তুমি তোমালোকৰ টাউনত যদি কিবা কৃষি বীজ পোৱা দোকান আছে তাত গৈ লব পাৰিবা
অ তাতে ল'ব পাৰিম ন চাব লাগিব ৰবা তাত ফালে ওলাই যাম মই আৰু মোৰ লগৰজনীয়ে কৰিম ভাবি আছিলো হা কিন্তু মানে ধৰা ভয় লাগি আছিলে যে কি কি ঠিক ধৰা বেয়া হৈ গলে লচ হৈ যাব ন
উম
সেইকাৰণে ভাবি আছো কৰো নে নকৰোঁ
নাই নাই অ ভালে হয় কৰিব পাৰা তুমি কৰিলে মোক ফোন কৰিবা তেতিয়া মই তোমাক দেখাই দিম
হ'ব মই ভিডিঅ' কল কৰিম তুমি চাই ল'বা কেনে কি কৰিব লাগে আৰু তুমি মোক গোটেই ডিটেইলচটো মোক দি দিবাচোন ধৰা কিমান খৰচা হয় বেগবোৰত কিমান লয় আকৌ তোমাৰ কেনেকে কি কৰিব লাগে
উম ঠিক আছে হ'ব দিয়া তেতিয়া হ'লে
ঠিকে আছে দিয়া
উম দিয়া বাই বাই